হেল্ল'।
হেল্ল'। কি কৰিছা অ' ময়ো আছিলো এনেই। উম অ' ঘৰতে ঘৰতে তুমি ঘৰতে।
মইয়ো ঘৰতে আছো অ' খোৱা-বোৱা কৰিলা।
খোৱা-বোৱা, খোৱা-বোৱা কৰা নাই এতিয়ালে কৰিমহে, মানে ৰাতিপুৱা অলপ খালো ৰুটি-পুৰি এইবিলাক খালো যে। এনেয়ে খাব মান যোৱা নাই এনেই। পিছত খাম আৰু তুমি খালা।
মই এই অকমান আগত ভাত কেইটা খাই পেলাই তাপা এয়া বহি আছো এতিয়া।
অহ-অহ। বাকী এইফালে ভালেইনে। ঘৰত।
ভাল- ভাল। চবৰে ভাল, তোমালোকৰ ভাল। অ' মাহঁতে
মা আছে ঘৰতে, পিছফালে কাম কৰি আছে।
অ'। কলেজ গৈছা।
কলেজ এতিয়া নাই, কলেজ বন্ধ হৈ আছে।
কলেজ বন্ধ হৈছে একদম হৈ গ'ল?
একজাম অ' একজাম খতম এতিয়া আগষ্টত খুলিব আৰু চাগে আগষ্টৰ পৰা হ'ব আৰু ষ্টাৰ্ট
অ' খানা-চানা খাইছা নাই, ময়ো সেই কলেজ কলেজ গৈ আছো বাৰু তাৰপা এই আজি নাই যোৱা, আজি বতৰৰতো মানে ইমান ৰ'দ।
অ'ৰ'দ দিছে নেকি, আমাৰ ফালে ৰাতিপুৱা বৰষুণেই আহিছা নাই, তেজপুৰ আহিছা?
হা-হা
তেজপুৰ ফালে আহিছা নে?
অ' সেইফালে গৈছো বাৰু
অ'
অ' যাব লাগিব অ' তাকেহে বাকী খানা-চানা খাইছা নাই?
খানা হা-হা।
খানা নাই খোৱা নেকি?
অ' খানা চানা হোৱা নাই এতিয়া এ গৰমবন্ধ যে তাকে ভাবিছো লগৰ কেইটাৰ লগত এবাৰ ঘূৰি আহিমগৈ বুলি। তেনেকুৱা প্লেন বনাই আছো তাকে হোৱা নাই আৰু খানা চানাও। খোৱা হোৱা নাই।
অ'। ফুৰিবলে নাই যোৱা বন্ধ কলেজ।
ভাবিছো ফুৰি আহো নেকি শ্বিলঙৰ ফালৰ পৰাই তুমি গৈছিলা নেকি শ্বিলঙত।
উম্ নাই, নাই মই নাই যোৱা।
অ' নাই যোৱা ন।
অ' আজিলৈকে একবাৰু গৈ পোৱা নাই।
অ'। আচ্ছা, তাকে ভাবিছো লগৰ কেইটাও যাব মানে। তুমি যোৱা গৈছা বুলি ভাবিছিলো মানে মাজতে দেখিছিলো ফটো যোৱা।
অ' অ' মানে গুৱাহাটী ফালে গৈছিলো মই তালৈকে নাই যোৱা বাৰু।
অ'অ' আচ্ছা এনে ক'ত ক'ত ফুৰিব গলা তুমি?
মই এতিয়া এ আগতেই যোৱা এতিয়া ফুৰিবলৈ নাই যোৱা ক'তো। যামহে জুলাই মাহত অ'। জুলাইত। এয়া বা ঘৰলে।
অ', অ'।
কি হয় জানো যোৱা হয়গে নহয়?
উম উম আচ্ছা আচ্ছা তোমালোকৰ এতিয়া এক্জাম হৈ আছে নেকি?
আমাৰ একজাম হৈ আছে অ'এতিয়া।
অ'।
আৰু এইকেইদিনত মানে হ'ল আকৌ হ'ব তেনেকে হয় আৰু মাজে মাজে।
উম উম উম।
অ', মাজত বহুত গেপ্ছ থাকে ন।
অ উম উম গেপ্ছ বহুত দিয়ে।
অ' গেপ্ছবিলাক বহুত দিলে বহুত বেয়া মানে। এলাহ লাগি যায়গে।
পঢ়িবও মন নাযায়গে উম।
যাওঁ। এই দুদিন তিনদিন গেপ্ছটোত এক নহয় কিন্তু তোমাৰ এই বহুত গেছ চাৰিত কেতিয়াবাতো এসপ্তাহ কেতিয়াবা দহ দিন দি দিয়ে তেতিয়া আৰু বেয়া লাগে আৰু শান্তি লাগে।
উম চামাৰ ভেকেশচনৰ নিচিনা লাগি যায় চাগে, ন গৰম বন্ধৰ নিচিনা লাগি যায় চাগে। উম।।
সবােটা থাত জেগাকে তোমাৰ, পঢ়ো পঢ়োতে আমনি লাগি যায় গে।
উম উম উম।।
ঠিকে মনেকে বিহু চিহু
বিহু এইবাৰ মৰা হোৱা নাই।
নামাৰিবা নেকি?
নামাৰিলো মানে এইবাৰ বিহু চিহু।
অ' মাৰিব লাগিছিলে আকৌ। তুমি মানে এনেকে ওচৰ পাজে হুচৰি নাই মৰা?
হুচৰি নাই নাই। হুচৰি মানে ইমান তেনেকুৱা নচলে সেইকাৰণে ইণ্টাৰেষ্ট টো নাই মানে। মনো নাই। উম।
আমাৰ ইফালে, সিহঁতে মাৰিলো-মেলিলো প্ৰগেমো কৰিলো এটা-দুটা।
অ', প্ৰগ্ৰেম কৰা ন? এনে ক'ত ক'ত কৰিছা প্ৰগ্ৰেম?
একে দূৰত-দূৰত, দূৰৰ জেগাত কৰো আৰু ওচৰত নকৰোয়ে নহয়। দূৰ-দূৰ জেগাত কৰো। তাৰপিছত, সেয়া প্ৰগ্ৰেম-চগ্ৰেম কৰি, প্ৰগ্ৰেমৰ খানা-চানা খাই এতিয়া আও ঘৰতে। আকৌ একে আকৌ কবাত কলেজ-চলেজ আছে। এতিয়া আকৌ সেই আগৰ হেই আহি গ'ল আৰু।
উম, উম, আগৰ লাইফ।
আগৰ লাইফটো আহি গ'ল। এই ব'হাগ মাহতটো ভাল লাগে, তোমাৰ মানে অত-ত'ত গৈ থকা হয় যে। তোমাৰ প্ৰগ্ৰেম কৰা হয়। ফুৰাও হয়। জেগা চোৱাও হয় তেনেকুৱা চব হয়। যে সেইটো। মানে ভালা আও।
উম, ল। লখিমপুৰ চাইদে। হয় ন।
অ, সেইফালেও হয়। অ, চবফালে হয়, বহুতো জেগা হয় নহয় বিহু। পগেজু আজিকালি। কত শৱতে হয় দেখোন বিহু বকে বিহু। প্ৰগ্ৰেম দুখন বহুত দূৰত দূৰত হয় আৰু। উম। এদিনিনতে তোমাৰ কটা, কেতিয়াবা দছটা পোন্ধৰটালৈকেও হৈ যায় এদিন এদিনত। মানে একে জেগাতে। মানে তোমাৰ ডিষ্ট্ৰিক্টো এটাই বা সমষ্টি এটাই কিন্তু তাতে মে ঠাইে ঠাই পাতে ন আজিকালি বিহু বিলাক। অ হ। সেই বি। এইবিলাক পা হয় বাক সেইবিল বতৰ চতৰ কেনেকুৱা। তমাৰ কথা।
বদৰ চদৰ, সেইটো ৰাতিপুৱা বৰষুণেই দি আছে এবাৰ বৰষুণ দি আকৌ ৰ'দ দিয়ে তেনেকুৱা হৈ আছে মানে বৰষুণো ভালকে নাইদিয়া ৰ'দো ভালকে নাইদিয়া সেনেুৱা টাইপৰ।
অ আচ্ছা, আমাৰ ইয়াত আকৌ সেই বৰষুণ। বৰষুনো দিয়া মানে বৰষুণ কালি, কালি অকমানকে জাষ্ট কৰিছিলে। তাৰ আজ আকৌ ধুনীয়াকে ৰ'দ দি আছে। তাপা হ'লেও বতৰতো অকণমান মানে মাজ। মাজে মাজত দাহও নাই। দিয়ে, আকৌ ৰ'দ দিয়ে।
মই আকৌ। অ। ভাল হৈ যায় এনেকুৱা তাইপৰ।
ক ৰ'দ দি দিয়ে, তাকেহে।
উ উম।
তাকে পঢ়া, অ যাব লাগিব যাব লাগিব এই লগৰ খিনিকো এনেকে কৈ। বোলও জুলাই মাহত, কৰ'ৰবাত মানে এনেকে ফুৰিবলৈ মলৈ যোৱা বা খানা চানা খোৱা এটা উলিয়া। চবৰে আকৌ সময় সুবিধা। মিলাই। মিলিহে যাব পাৰিম এনেকে।
আজি, কালি চব ব্যস্ত হৈ থাকে আৰু।
অ আজিকালি চব ব্যস্ত। এটাত, এটা কাম থ এটা মানে ফ্ৰী থাকিলে ইটো বিজি থাকে ইটো। শিকি থাকিলে সিটো বিজি থাকে, এ আজিকালি। তাকে সিহঁতক কৈছো সোনকালে তহঁ ফি মিলি গল আৰু মানে। খানা বুলি। অকমান, ফ্ৰী মাইণ্ডেড যাবলৈ পাব লাগে তেতি।
উম উম সেইটোৱে উম উম, এ তোমাৰো এক্জাম খতম হ'ব এতিয়া তুমি। ফ্ৰী হৈ যাবা আৰু উম।
এক্জামটো খতম হব হবই এইটো ধৰা এতিয়া আৰু, কি এ ধুনীয়াকে গোটেই জুলাই মাহতটো খাব লাগে নদীৰ ওচৰত ধুনীয়াকে। খানা ইমান, ধুনীয়া বতৰ দিয়ে। তাকে সিহঁতক কৈছো কমেও আমি কেইটা আমি দহ পোন্ধৰটামান মানে যাম চাগে লগৰ খিনি হতি নিমিলে এতিয়া ভগৱানে হে জানে
আজিকালি খানা বুলি ক'লে গাহৰিয়ে আৰু ন গাহৰি খোৱা নে নাই?
গাহৰিটো খাওঁ বাৰু দেই নেখাওঁ বুলি নকওঁ গাহৰিটো তুমি তুমি খোৱা নে
নাই নাই নেখাওঁ আজিলৈকে মানে খাই পোৱা নাই গাহৰিটো
অ খাই চাবা পোৱা নাই নে নে খাবলে নে বেয়া লাগে নে সেইটো
খায়ে পোৱা নাই আৰু এ খাবলৈ বেয়া লাগে মানে মোৰ অলপ সেইকাৰণে
অ সেইটো কথা
মানে আমাৰ ঘৰত খায় কিন্তু মই নেখাওঁ
অ তুমিতো এতিয়া খাব নোৱাৰিবা ন তুমি এতিয়া খাব নোৱাৰিবা তুমি ভাবিয়ে ল'লা যে বেয়া লাগে
সেইটো সেইটোয়ে খাব নোৱাৰিম মনো নাযায় একো খাবলৈ। তেনেকুৱাই আৰু।
কিন্তু দহয়। এনেই বা আকাৰ কেতিয়াবা তেজ। চাম বুলি সেইটো মনতে খাই বোলে সেইটো খাব পাৰি তুমি এতিয়া ভাবিয়ে ল'লা আৰু।
অ নাই মোৰ দেখিয়ে মানে দেখিয়ে মানে মনটো ভাল লাগি যায় মানে আৰু ইমান ডাঙৰ। ইমান ডাঙৰ ডাঙৰ পিছ। চাগে উম হৈছে আৰু দিয়া।
হে হে খাব লাগে। কি থ এনজয় কৰিব লাগে আৰু মুঠতে।
মোৰ আগতে না খাইছিলো বাৰু দেই তাৰপিছতে এই কলেজ যোৱাৰ পৰা খাবলৈ লৈছো আৰু। মানে আগতে নেখাও আগতে মানে। কিবা ঘীণ টাইপৰ লাগে।
অ তাকো ইমান ডাঙৰ ইমান ডাঙৰ জীৱ এ এনেকে মাৰি পেলাই খোৱাতটো মানে ম ভাল নালাগে কিবা এটা। আৰু টোপত চাব। পাৰ ত ভিডিঅ' কেনেকে মাৰে গাহৰিটো উম। বহুত বেয়া লাগে সেইকাৰণে।
চবে খায়। এটো
অ সেইটোয়ে এইটয়ে গাহৰিয় মেইন সেইটোয়ে আজিকালি চবৰে গাহৰি মেইন আৰু গাহৰি নহলে ভাতেই নাখায় কিছুমানে
তে কিবা এটা খাল গাহৰি অকণ স কাৰণ আজি খাও পাৰ্টিটো হলে কবই নালাগে খানা চানা হলেতো আৰু
হেলো নেখায় বলে আজি কালি মানেহে
ব্ৰইলাৰ আজিকালি কোনো নোচোৱেই গাহৰিয়ে চৱে মানে মানে ব্ৰইলাৰটো নহয়ে লোকেল হাঁহ হয় হাঁহটো বহুত খাই ভাল পায় মানুহে অ হাঁহটো খাই আৰু মানে তোমাৰ আজিকালি চাবচোন আমাৰ এতিয়া লগৰ খিনিয়ে মানে পাৰ্টি বুলি কলে বা খানা বুলি ক'লে সিহঁতৰ হাঁহ। আৰু গাহৰি মানে সিহঁতে খেকেতা বস্তু হে চিনি পাই আৰু।
উম উম।
তো মানে একচলি ভালেই লাগে ন কোমোৰাৰ লগত সেইটো মানে বনাব জানিলে বহুত টেষ্টি হয়, আমাৰ লগৰ এটা আছে সি বহুত তুমি হাঁহো খাই পোৱা নাই আজিলৈকে? কেলে নোখোৱা নেকি হাঁহ চাহ হাঁহো।
হাঁহটো এনে মানে হাঁহটো নেখাওৱেই, গাহৰিটোত নাখাওঁ।
অ'হ।
ছাগলীটো ছাগলীটো খাওঁ কিন্তু দেই, ছাগলীটো অহ।
অ', ছাগলীতো আকৌ মই নাখাওঁ, মানে ছাগলী কিবা এই গাখীৰ গাখীৰ গোন্ধাই, সেই গোন্ধটোতো সতে বেয়া পোৱা খায়, আৰু মাছ নেখাও।
মানে তুমি
যিকেইটা ভিটামিন হয়, সেই কেইাবা নাখাও যিকেইটা বেমাৰৰ বাহ হয়, সেইকেইটা খাও।
মাছ খাব মাছ খৰিবলে ধুনীয়া হয় দেখাত, গম পাইছা নে নাই?
অ' জানো পাই‌ আজি তোমাৰ মুখৰ পৰা শুনিছিল অ' প্ৰথম। মাছ খালে ধুনীয়া হয় বুলি। অ', মই আকৌ সেই মাছ খাবলৈ তোমাক কাঁইট লাগে বুলি ভয় লাগে।
উম, এনেুৱা কিবাৰ যে চেপেটা মাছটো যে পামপ্লেট, অহ বুলি কয় যে সেইটোও খাব লাগে। মানে সেইটো খাব পাৰি আৰু ডাঙৰ ডাঙৰ হল লাগে, মোৰো ভয় লাগে মাছ খাবলৈ বাৰু। কিন্তু এইটো মই খাওঁ।
অহ, অ' তাকেহে।
উম।
ঠিক আছে দিয়া এতিয়া লগ পাম এদিন আহিবা আমাৰ এইফালেও
আহ ঠিক আছে হ'ব বাৰু।
অহ ঠিক আছে।